হেল্ল' হেল্ল ' হেল্ল' কি খবৰ?
কি খবৰ।
হেল্ল হেল্ল' অ ঠিকে।
কি ব।
হেল্ল'।
ক'ত আছা বৰ্তমান।
আছো গুৱাটীতে।
হয়। বাকী পঢ়া শুনা ঠিকে চলি আছে?
উম আছে ঠিক আছে থিকে চলি তোমাৰ
আছা আ আছে বাৰু বাকী কলেজৰ কামবিলাক কমপ্লিট হল।
হৈছে অলপ আছে আৰু
বাকী নতুন মোবাইল লোৱা বোলে এতিয়া অলপ,
নতুন মোবাইল চাও গেলো।
এইটো মোবাইল কি প্ৰব্লেম হয় নেকি?
এইটো মোবাইল তেনেকুৱা প্ৰব্লেম নাই হিটিং ইছু আছে অলপ।
তিনিচ আৰু বেটেৰীও বেয়া প্ৰব্লেম আৰু ষ্ট'ৰেজ কিমান?
ইষ্টৰেজ ওৱান টোৱেনটি
উ টু ফিফটি চিক্সৰ মোবাইল ভাল
হয়।
অ' টু ফিফটি ছিক্সৰ ভাল আজিকালি। নতুনকে ললে এই ভিভ' এটা আছে তাকে লম ভাবিছোঁ
আ।
নাই নাই ইমান বাজেত নাই।
অ সেইটোও গম নাপাওঁ।
উম্ মই ৰেডমি হয় বাৰু পুৰা একদম হিট হয় এইদিন ৰ'দত পুৰা শীত হৈ আছে।
ন্
অ মোৰো গোটেই বহুত হিট হয় চাৰ্জিঙত দিলে বহুত হীট হয়। আৰু চাৰ্জিঙো বহুত স্পিডৰ স্ৰিট হৈ যায়।
উম ত ত ত্
হা!
এনেকোৱা আৰু ভাল মোবাইলটো কি আছে বাৰু কোম্পানীৰ।
ভাল কোম্পানীৰ অপ' আছে। অপ' আৰু ভিভ' ৰিয়েলমি ওৱান প্লাছ। নাথিং এইবিলাকে আৰু
উম উম মোবাইল এটা কিনিলে বাৰু ফাৰ্ষ্ট কি কি বস্তু চাব লাগে ভালকে?
আহ ফাৰ্ষ্ট চাব লাগে তোমাৰ ডিচপ্লে হাৰ্ট চাব লাগে কেমেৰি কোৱালিটি আৰু ষ্ট'ৰেজ, ৰেম এইবিলাকে আৰু
মোৰ কেমেৰা কোৱালিটিও বেয়া কেমেৰা কোৱালিটি ভাল হলেতো আইফোন ললে হ'ল। এই আইফনৰটো বেটৰীটো বেয়া চাগে। বেটৰি কনডিচন তো অলপ জল্দি শেষ হৈ যায়। অ আৰু হৃদ হয় পতকে তেনেকোৱা ভাল বেটৰী কণ্ডিচনৰ মোবাইলটো বৰ্তমান কি আছে?
আ অ এইটো গম নাপাও। চবে একে হেন বেছো।
সেইটো মানে ভাল ধৰ বেটেৰী তেনেকুৱা মোবাইল ভাল বেটৰী হেলঠৰ ভিৱত ভাল নেকি?
ভিভ অলপ ভাল শুনিছো।
উম উম মোৰতো ৰেডমি হয় মোৰতো ইমান এটা ঠিক নহয়।
উম দিন পুৰণি হলে বেয়া হৈ যায় চব মোবাইলে।
সেইটোৱে। তোৰতো কি হয়?
মোটো ৰিয়েলমি
উ হেলমেডেনছ চেমচাংটো বাৰু ভাল।
সেইটো হয়। অ চেমচাংটোও ভাল কিন্তু চেমচাঙৰ বাজেটত ল'লে আইফোনে পায়।
সেইটো হয় কিন্তু চেমচাঙৰ ষ্টেবুল কোৱালিটিটো ভাল আৰু।
অ
কি ল
নতুন কি ল'ম বুলি ভাবিছা নত-
হেল্ল' নতুন এইটো সেটো চাব লাগিব ভালকে ভিভৰে লম ভাবিছোঁ।
উম উ ভাল ফিচাৰ ফিচাৰ বিলাক গমেই নাপা নহয় কি কি ফিচাৰ থাকে।
অ ফাৰ্ষ্ট আমি কেমেৰা চাম তাৰ ওপৰতে তি কৰি মোবাইলটো লম।
কেমেৰা বেটৰি ষ্টৰেজ তইতো। পাছশ কিবালে আছে এতিয়া।
অ পাঁচশ বাৰলৈ আছে দাম বহুত সেইবিলাকৰ। । । সা। অঁ ফাইভ জি। ।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
হেল্ল'। হেল্ল'।
এইটো খতম নহয় চাগে।
উম। সেইটো জিঅ'ত কিমান।
জিঅ' থ্ৰী ফৰ্টি নাইন
আৰু ইয়াৰ লগ সমানেই
এয়াৰটেলটো সিমানেই।
। বেছি ভাল পাওঁ এয়াৰটেলটো ভালনে গুৱাহাট।
। অ দুইটা একেই চাগে
যিঅত তটাই ভ যিহতটো কলৰ হেৰিটো কাটি নেকি ত ।
অ সেই হয় চাগে মই জিঅ' চলাও ন।
কি
অ ইয়াতেলটো কাটি দিয়ে
উম উম। বৰ্তমান কি চলা জিঅ' চলা।
অ জিঅ।
উম
জিঅ নেট।
নতুন ফিচাৰছ থকা কিবা।
নেটৱৰ্কটো ভালকে অহা নাই। নতুন ফিচাৰ্চ থকা মোবাইল।
অ তেনেকুৱা নতুনকে আহিছে নেকি বা।
নতুনকে নতুনকে।
। নাথিংকেইটাৰ।
অ নাখিঙৰ কেমেৰা ভাল।
হম।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
বেটেৰীটো বাৰু কি। প্ থাকিলে ভাল আৰু মোবাইল এটাৰ
আহ পাঁচ হাজাৰ এম এ চলে ভাল।
অ পাৰ হাজাৰো ওপৰত ওলাইছে।
অ আছে ছয় আৰু আঠৰ আছে।
ছয় আঠ অ সেইকেইটো বহুত টাইম যাব চাগে চার্জ
অ সেইকেইটা চার্জ যাব বহুত
উম মোৰটোতো ভাল হয় মোৰটো অলপ ৰেড মি টো ফাইব জি হয় চাৰ্জেটো কম মানে কি হয় পতকে শেষ হয়।
অঁ মোৰো পা পাঁচ হেজাৰে হয়।
উম আইফনতো আৰু কম থাকে চাগে মেটেৰীয়েলটো সেটো মানে যিটো আপোনাৰ এমেজটো। চাৰি হাজাৰ আঠশ তেনেকুৱা মান নেথাকে-
অ সেইবাবে বেছি নিদিয়ে বেকআপ
উম চার্জ চার্জিও এতিয়া তোমাৰ মবাইলটো চাৰ্জিঙ কি হয় টাইপ চি হয় ন
অ টাইপ চি
এই চবটো টাইপ চি হয়।
এতিয়া টাইপ চি ওলাইছে। আইফনৰো টাইপ চি এ ওলাইছে
টাইপ চিটো মানে সোধা কি বাৰু-
হা তাইপছিটোি মানে। ভেৰি ফাষ্টলি মানে ডাটা আৰু ডাটা হওক- চাৰ্জিঙৰ ইলেক্ট্ৰিচিটি হওক পাছ কৰে মানে।
সেই টাইপ চিতে আজিকালি হেডফোনো হেডফোনো ওলাই গৈছে নহয় টাইপ চি লগাব পাৰি
অঁ অঁ টাইপচি হেডফোন ওলাইছে
উম উম- কি আপোনাৰ যিটো ৱাই হেড নহয়।
উম
এ ব্ৰেণ্ড হেডফোনৰ কি ব্ৰেণ্ড ভাল মোবাইলৰ কাৰণে। মোবাইলৰ কোম্পানীটোৰ হেডফোনে ভাল নেকি।
মোবাইলৰো ভাল বেলেগো ভাল বত ভাল- এইবিলাক ভাল।
প্ৰত্যেকটো মোবাইলৰ ব্ৰেণ্ডৰো টো নিজা নিজা হেডফোন থাকে।
অ বেছিভাগত আছে ৰিয়েলমিত আছে
উম উম উম-
আছে বেলেগৰ, -
কি বুলি কয়।
হেডফোন ইউজ কৰোঁ।
কি কোম্পানিৰ হয়।
ব্লুটুথ
বু আচ্ছা
গ গবুট
বতৰটো বাৰু ভালে হয়। ৰিয়েলমিও
অ বতৰটোও ভাল- অঁ ৰিয়েলমিটো ভাল অ এফালেটো ভালেই হ'ব
সেইটো প্ৰাইচ বেছি হয়
অ সেইটো বহুত প্ৰাইজ টুৱেণ্টি টু চাগে
বাৰু ঠিক আছে।
অ হ'ব দিয়া।
উ